হেল, অ' শুনিছানে? এ, আছোঁ এনেই। তুমি?
অ' মইও তোমাৰ এনেই আছোঁ।
অ' খোৱা বোৱা কৰিলা নহয়?
কৈ লওঁ অ'।
অ'।
অ' তুমি খালা?
খালোঁ খালোঁ অ'।
অ'।
মই এই খাই মেলি আছোঁ এনেই। এই ঘৰৰ ওচৰতে মানুহৰ ঘৰত জামু আছিলে তাৰপিছত এই ক'লা জামুটো যে
অ'।
এই ক'লা জামুটো আনিছিলে তাকে দুটামান খাইছিলোঁ এ, কেঁহা অলপ জামুটো।
অলপ ফেহা কিন্তু মই বহুত উম, ভিটামিন আছে। ব্লাড চুগাৰো নিয়ন্ত্ৰণ কৰে। অ' তাৰপাত। এ, ৰক্তচাপৰ কাৰণে ভাল। চুগাৰৰ অ' চুগাৰৰ মাত্ৰাটো নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰে মানে এইটো জামুকপুৰ যে তুমি খোৱা।
হয়, হয়। ডাই মানে ডায়বেটিছ আ, লোকৰ কাৰণে মানে ভাল ন' তোমাৰ? উপকাৰ পাৰি আৰু ডায়বেটিছ ৰোগৰ কাৰণে।
উ, হয়।
অ' এ, এনেও তোমাৰ ক'লা জামটো, অ'। এনেও তোমাৰ ক'লা জামুটো ভাল নহয় গম পাইছা নাই? তোমাৰ এই তোমাৰ এই লেট্ৰিন হ'লে যে
অ'।
হেল্ল' অ' লেটিয় হ'লে তোমাৰ বহুত মানে বহুত যুগীয়া উম, পুৰণা জামুকৰ ৰস টো উলিয়াই মানুহে পৰাই ধৰে নহয়।
অ'।
তেনত বটলত ভৰাই থয় তাৰপৰা তাৰ এচামুচ খাই দিলে তোমাৰ ভাল হৈ যায়।
অ'। বহুত ভিটামিন আছে তোমাৰ, স্বাস্থ্যৰ বাবে বহুত উপকাৰী। খনিজ আৰু এন
অ', অ' অ', অ' হয়। মানে ই পাচন পাচনতো ই পাচনত সহায় কৰে ধৰা, পাচন শক্তি বৃদ্ধি কৰে। বা ব্ৰত হজম ক ব্ৰত হজম, গেছ এচিডিটি আদিৰ পৰা উপশম দিয়ে মানে এইটোৱে।
হয়। তোমাৰ এই হেৰি, হৃদৰোগৰ পৰা সুৰক্ষা মানে উম, উম
ছালৰ ধৰা কিবা ছালৰ গুণ, ছালৰ গুণসমূহো উন্নত কৰে তোমাৰ জামুকৰ এণ্টি অক্সিজেণ, ছালৰ উজ্জ্বল আৰু সুস্থ ৰাখে বয়সৰ চাপ আছিল বয়
ভিটামিন চি আছে তোমাৰ জামুকত
অ', অ', ভিটামিন চি আছে, তাৰপিছত তোমাৰ বয়সৰ চাপ কমায়।
অ', দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। উম, উম, উম, কিবা মূত্ৰানলী বা স্বাস্থ্যৰ বাবেও উপকাৰী। কিছুমান ধৰা, পাচাপৰ সংক্ৰমণ যে হয় ‌ এইটো খালে তোমাৰ কিডনী কাৰণেও ভাল। উম
শৰীৰৰ ঠাণ্ডা ভাৱ অ', শৰীৰৰ ঠাণ্ডা ভাৱ কমাই তোমাৰ। লিভাৰৰ কাৰ্য ক্ষমতা উন্ন-অ-উন্নত কৰি, লিভাৰৰ কাৰ্যক্ষমতা মানে কি, সবল কৰি ৰাখে আৰু।
অ, অ' ৰক্ত শূন্যতা দূৰ কৰাতো সহায় কৰে বা তেজ কম হ'লে। এ তোমাৰ তত তেজ কম হ'লে তোমাৰ জাম যদি খাই দিয়া, তাত বহুত আইৰন আছে যে তেজতো বঢ়াই দিব
হয়, উম।
তৰ বিষ, দাঁতৰ বিষও, দাঁতৰ বিষৰ বাবেও বোলে উপকাৰী।
অ', ওজন, ওজন নিয়ন্ত্ৰণো
অ', তোমাৰ ওজন নিয়ন্ত্ৰণ, নিয়ন্ত্ৰণ কৰে আকৌ বেছিকে খালে।
উম, তাৰপিছত সময় এইটো কি কয়, এই শুব তাৰপিছত বীজৰ গুৰি শুকাই জলাত মিহলাই খালে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
অ' হয়। বহুত উপকাৰ আছে। মানে গুৰিতো তোমাৰ পানীত মিলাই খাব লাগিব চাগে।
অ', মিলাই খাব লাগে। শুকান, শুকান কৰিব পাৰি নহয়, এইটো আজিকালি শুকুৱাই পেলাই ধৰা
অ' অ' অতিৰিক্ত খালে তোমাৰ পেটৰ সমস্যা হ'ব পাৰে।
অ', অতিৰিক্ত খালে পেটৰ সমস্যা আৰু এনেও অকমান তোমাৰ হেৰি কেঁহা নিচিনা যে বস্তুটো।
হয়, হয়।
কম পৰিমাণে খাব লাগে আ মানে।
ঠাণ্ডা, ঠাণ্ডা মানে, যিকোনো লোকৰ মানে ঠাণ্ডা লাগি থাকে তেনেলোকে মানে সম পৰিমাণে খাব লাগে এইটো।
অ', অ', মানে জামুকতো এনেও তোমাৰ পুষ্টিকৰ ফলেই। এইটো আমাৰ ধৰা, এতিয়া গাঁৱলীয়া পৰিৱেশত জামুকৰ গছ প্ৰায় দেখা যায়ে দেখোন। মানুহৰ ঘৰত থাকেই নহয় তোমাৰ জামুক গছবিলাক।
থাকে।
ডাঙৰ জামুটোও থাকে, তাপা সৰু, তোমাৰ সৰু সৰু জামু এটাও থাকে নহয়
অ'। তোমাৰ কিছুমান, কিছুমান ৰোগ মানে থাক। থাকিলে তোমাৰ ডক্টৰৰ পৰামৰ্শ লৈহে জামুকটো খাব লাগে ধৰি লোৱা, ওপ। মানে, যদি অপকাৰ হয় তেনেকে খাই দিব নালাগে।
নেলাগে। ওহোঁ।
উম।
স্বাস্থ্যৰ বাবে মই অতি। উপকাৰী বুলিয়ে জানো, এই ফলটো মানে বহুত ভিটামিনযুক্ত বা খনিজ আৰু এন্টি এন। যি অক্সিজেন পোৱা যায়।
অ', অ', তোমাৰ গেছৰ, গেছৰ কাৰণেও ভাল।
অ', গেছৰ কাৰণে ভাল। হয়, হয়।
উম, পাচনত সহায় কৰে। বৰ ভজত গেছ উম।
গেছৰ কাৰণে ভাল পাচন কিয়াত সহায় কৰে তোমাৰ।
হয়।
তাৰপিছত তোমাৰ হৃদৰোগৰ পৰাও সুৰক্ষা পায় ই মানে আ, তোমাৰ। কলেষ্ট্ৰৰ কমাই।
অঁ।
জাম খালে।
তোমাৰ উপকাৰিতা গুণ বহুত আছে শৰীৰৰ বোলে আকৌ ঠাণ্ডা ভাবো কমাই বুলি দিছে।
কলেষ্টৰ তোমাৰ, এই কলেষ্টৰ তোমাৰ হৃদ যন্ত্ৰ স্বাস্থ্য। ভালে ৰাখে উক্ত মানে উচ্চ ৰক্তচাপ নিয়ে মানে হাই প্ৰেচাৰ ধৰা আৰু উচ্চ ৰক্তচাপ মানে হাই। প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
হয়।
উম।
অঁ।
জামভুকৰ মানে ম। মূত্ৰ মানে পচাবৰ কাৰণেও ভাল মূত্ৰ নলীৰ সংক্ৰমণৰ ৰোগৰ পৰা উপশম দিয়ে। কিডনী কি, কিডনীৰ স্বাস্থ্য ভালে ৰাখে জামুক। এতিয়া ল'ৰা ছোৱালীয়েতো প্ৰায় তোমাৰ জামু নেখায় জামু চিনিয়ে নোপাও নাপায় কিন্তু আমি যি। ত স্কুলত পঢ়িছিলো তেনেকুৱা সময়তো তোমাৰ যামতো খুব উপকাৰী ন কৰ' মানে স্কুলৰ পৰা আহোঁতে। তাৰপিছত কি ফল আছে সেইখিনি আমি। খাইছিলো আজিকালিৰ লৰা ছোৱালী তোমাৰ জামুতটো চিনি নাপায় ন। তাত কি আছে তাক খাবলে কেনেকুৱা তাৰ মানে সোৱাদটো বুজি নাপায়।
অঁ, এই আগৰ আমি স্কুল যাওঁ ন তোমাৰ যামো বুলিলে আমি মানে। কাৰ ঘৰত জামু গছ আছে কা ঘৰত। কি ফল আছে সইটো জামুকটোতো আমাৰ স্কুলতে এজোপা আছিলে আমি জিৰণি পৰত তোমাৰ খাওঁগে আৰু।
হয় অ।
উম। বহুত ভাল লাগে খাই।
আৰু উপকাৰীও ন আগৰ আছিলে চব খাইছিলে আজিকালি ল'ৰা ছোৱালীয়ে নেখায় নহয়।
নেখাই অ। আমাৰ লৰাই আকৌ তোমাৰ জামু ক ফলবোৰ চব চব ফলেই খাই ভাল পায়।
হয়।
উম।
খাব লাগি, জামুকতো সেই আইৰণো পোৱা যায় ন তোমাৰ ভিটামিন চি।
অঁ বহুত আইৰন আছে নিকি?
তোমাৰ ডায়বেটিছ টো বোলে নহয় একে ৰাহে জামু খালে ডায়বে টিছ নিয়ন্ত্ৰণ হয় বোলে।
অঁ।
জামু তো সেই মানে তোমাৰ খাই, মই হে মোৰ এইবাৰ পেটাৰ অশোক হওতে তেনে কে জামুতটো খাইছিলো তোমাৰ, এই কিন্তু হেৰি হয় বস্তুটো তোমাৰ এ মানে এনেকে এ চেকি পেলাই যদি তুমি ৰসটো উলিয়াই থৈ দিয়া নহয় অকমান কেহা যে কিবা খাবলে ভাল নহয়।
অহ, কিছুমানে তোমাৰ ৰসটো সেনকে ছে পুৰা বেছি পকাটো যে পুৰা চেপি ৰসটো পানীৰ লগতো মিলাই খোৱা দেখিছোঁ।
অঁ অঁ খায়। ময়ো দেখিছো বা সেইটো খোৱা
অ।
খালে সেই ভাল আও, গোটেই স্বাস্থৰ কাৰণে উপকাৰী কিন্তু অতি বেছি খালে সমস্যা হব পাৰে, সেয়া তুমি ক'লা যে আহ কি কিবা ৰোগ থাকিলে তোমাৰ চিকিৎসকৰ পৰামৰ্শ লব লাগে বুলি।
হয় হয়।
উম।
ধৰি লোৱা কিছুমান লোকৰ এইটো বস্তু খালে অপকাৰ হব বা বেছি হৈ যাব, সেইকাৰণে ড ক্টৰ পৰামৰ্শ লৈ খোৱাটো বেছি উপকাৰী আৰু।
হয় অ। এ
জামুকটো
খোৱাটো বেয়া, কিন্তু এই বস্তুটো খাই থাকিলে তোমাৰ এই ঘনাই হৈ থকা বেমাৰবোৰ মানে ৰো ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো বঢ়ায় আৰু।
বঢ়াই বঢ়াই। তাকেহে।
যিহেতু তাত হেই তুমি ক'লাই যে ভিটামিন চি থাকে আৰু এনটি এ এণ্টি অক্সিজেণ্টটো তোমাৰ দেহৰ ৰোগ প্ৰতিৰোধত অতি মানে ক্ষমতা বৃদ্ধি কৰে।
হয়।
উম। আৰু খোৱাৰ ন নিয়মতটো কি জানা নাই বেছি শুকান জামোক খাব নালাগে। একদম সকলোৱে তাজা মানে ভাল তাজা জামুক খাব লাগে। তাপা তোমাৰ গুৰি সেইবোৰ গুৰি শুকুৱাই মানে পানীৰ মিহলাই খাব লাগে।
হয়, অহ। এই গুৰিটো তোমাৰ ডায়বেটিছ ৰোগীয়ে তোমাৰ কুৱাই যদি তোমাৰ থৈ দিয়ে ঢেঁকীত খুন্দি বা মিক্সিত দি পেলাই। সেইটো তোমাৰ ৰাতিপুৱা খালি পেটত পুৰা পানীত গুলি লৈ খাব পাৰে একাপ। পানী
পাৰে পাৰে অ। উম। খোৱাটো উপকাৰী আৰু তোমাৰ।
উপকাৰী অ।
প্ৰেম
এ সুস্থ লোকে যিমান পাৰে সিমান খাব লাগে। ডায়েবেটিছ ৰোগৰ কাৰণেটো উপকাৰীয়ে। এ মই ভাবো জামুক খোৱাাতো স্বাস্থ্যৰ কাৰনে বহুত মানে ভাল ই বহুত উপকাৰী ফল।
হয় উপকাৰী উপকাৰী হয় অ।
তাকে
এ মানে যিকোনো বস্তু তোমাৰ অকল জামুক বুলিয়ে নহয় বা যিকোনো এই ফল উপকাৰী ফলবোৰ এটা লিমিটত খাব লাগে। তোমাৰ বেছি খালেও বেয়া নহয় গম পাইছা নাই পেটতটো চুচি পেলাই। এতিয়া জামুকটো বেছি বেছি খালেও বেয়া।
হয়। যিকোনো বস্তুৱে তোমাৰ অভাৰটো খালে তোমাৰ যিটো কাম কৰিব লাগে সেইটো নকৰিব। তোমাৰ সম পৰিমাণে খাব লাগিব। যিটো পৰিমামানত তোমাৰ খাব লাগে বস্তুটো বা ফল মূলেই হওক। বা খাদ্য সামগ্ৰীয়ে হওক। সেইটো হিচাপতহে খাব লাগে।
উম।
তাকে
ঠিক আছে তেতিয়া মই বোলো খবৰ এটা লওঁ বহুত দিন খা খবৰ কৰা নাই।
অঁ, ঠিক আছে হ'ব দিয়া!
হয়